হেল্ল'।
হেল্ল'।
অ' শুনিছো অ
শুনিছো
অ' কি কৰি আছা?
এই শুই উঠিলো জাষ্ট।
অ'।
তই?
ছাৰ আছো বোলো সেই ৰিলছ স্কল কৰি আছো, ৰিলে চাই আছো।
উম।
আজি-কালিটো, এই ইনষ্টাগ্ৰামটো ইমান চালাই থাকা হৈছে ন।
ইমান সচ-সচাকে সৰু ল'ৰা ছো ছোৱালীৰে পৰা ডাঙৰলৈকে চবেই।
উম উম।
আজি এতিয়াই আমাকে ধৰচোন পঢ়িব ল'লে। কিবা এটা যদি ফোনত বিচাৰিব যাওঁ, ইনষ্টাগ্ৰামত বা যিকোনো সামাজিক মাধ্যমত ৰিল বা সেইবোৰে চাই, চাই পিনে সময়বোৰ নষ্ট কৰা যায়।
সেইটোৱে তো পঢ়িব ল'লে, মানে পঢ়াৰ কাৰণে কিবা এটা ইউটিউবত বুজিবলে চেষ্টা কৰো। কিন্তু বুজিবলে যাই কিনে আকৌ ৰিলহে চাবলৈ
অ উল্টাটো হৈ যায়
উল্টাটোহে আ কিমান লোকচান হৈ আছে তাৰ কাৰণে
বহুত লোকচান হৈ আছে
উম এতিয়া এই ভুৱাবোৰ ভুৱা কথাবোৰ যিবোৰ ওলাই থাকে মানুহে কিমান বিশ্বাস কৰি থাকে এইবোৰ
উম বহুত আজিকালি এইবোৰ চাইবাৰ স্কেম এইবোৰ সেইবোৰ উফ উম কিবা কিবি পেক সেইবোৰ হৈয়ে থাকে অ
এতিয়া মাহঁতেটো এইটো বহুত সহজে বিশ্বাস কৰি লয় ন? অঁ সঁচাকে। অ এতিয়া আমাৰ আমিবোৰহে মানে অলপ চাৰ্চ কৰি চাওঁ। কিবা কৰি চাওঁ, কিন্তু মাহতেতো এইটো নাচাই কিবা এটা দিলে অ সঁচা বুলি ভাবে, আন বেলেগকো ক'ব এনেকুৱা তেনেকুৱা হৈ আছে বুলি কে সেইটো ক
উম সেই কাৰণে তোৰ আজিকালি বহুত বেয়া বেয়া ঘটনাবোৰো হৈ আছে।
উম উম আৰু এই যে গোপনীয় তথ্যবোৰ যে ভাইৰেল হৈয়ে থাকে হৈয়ে থাকে, তাৰ কাৰণে মানুহৰ ওপৰত এনকুৱা মানসিক এটা চাপ পৰি গৈছে মানুহবোৰেটো কিবা চুইচাইডো কৰে কিবাও কৰে সেনকুৱা।
এইটো হয়, এই চব এইবিলাক সামাজিক মাধ্যমৰ কাৰণে হৈছে।
এ
মানে যিমান খিনি মানে ভাল, সিমান খিনি বেয়াই বেয়াও।
অঁ সেইটোতো হয়েই দুইটাই আছে তাৰপক্ষ।
দুটাই আছে।
উম কিন্তু এটা ভাল এতিয়া মানে আমাৰ ঘৰৰে কোনোবা যদি বাহিৰলৈ ক'ৰবাত পঢ়িব গ'ল বা মানে বাহিৰত তে থাকে ধৰা এতিয়া আমি মানে ভিডিঅ কলৰ জৰিয়তে চাবলে পাৰোঁ আৰু মানে জাগাটোও চাব পাৰো আৰু খবৰো ল'ব পাৰো, আদান প্ৰদানটো হৈয়ে থাকে কে আৰু সেনেকে।
হৈয়ে থাকে মন গ'লেই মানে এতিয়া মোৰ মন গ'ল এতিয়াই মানে আমি ফোন কৰি পিনে চাব পাৰোঁ, একেলগে ধৰ গোটেই পৰিয়ালৰ গোটেই মানুহ বোৰো একেলগে ভিডিঅ' কলত বা অডিঅ' কলত চাব পাৰোঁ একেলগে আজিকালি সিখিনি সুবিধাও আছে।
অ সেইটো আছে, কিন্তু সেই সৰু লৰা ছ ছোৱালী যে মবাইলটো দি থৈ দিয়ে তাৰ কাৰণে কেনকুৱা চকুৰ এটা বেমাৰ হৈ গৈছে।
চকুৰ বেমাৰ হৈছে আৰু কেনকুৱা কেনকুৱা মানে এনকুৱা নহয় যে সকলোখিনি ভাল বস্তুয়ে তাত পোৱা যায়। ভালৰ লগত বেয়া, বেয়া বেয়া বস্তু বোৰোতো ইমান পোৱা যায়। সেইখিনিওতো ল'ৰা ছোৱালী বোৰে চাই আজিকালি।
অ অ সিহঁতকতো সেই বস্তু বোৰ মানে শিকাবই নালাগে এনেক কে সেইবোৰ নিজে নিজে ওলাব আৰু সেনকুৱা কথা।
সেইটোৱেতো।
উম সেইটোৰ কাৰণেতো মোবাইলটো দিব নালাগে মাহত। তকতো জানেই ন মা বোৰতো জানেই কি কি পায়। কিন্তু তথাপিও দি থই, চকু বেয়া হয় তাৰপিছত অপাৰেচনবোৰ সৰু ল'ৰা ছোৱালীৰ বেছিকে হৈ আছে অপ
অঁ আজিকালি সৰু ল'ৰা সৰু বয়সৰ ল'ৰা ছোৱালী বিলাকে চচমা পিন্ধা হৈছে। ইমান সৰু বয়সতে।
সেইটোৱে।
উম। কিন্তু আকৌ অঁ। কিন্তু আকৌ কি হৈছে কিছুমান মানে এনেকুৱা ইউটিউবতে হওক ধৰ বা তোৰ বেলেগ আৰু মাধ্যমতে হওঁক ধৰ কিছুমান ইমান এনেকুৱা ইমান ভাল ভাল শিক্ষক বা শিক্ষয়ত্ৰী আছে মানে কিছুমান ইমান টান টান বস্তুবোৰ ইমান সহজতে বুজাই দিয়ে নহয়। তই মানে বেলেগত তেনেকে বুজিয়ে নাপাৱ সেই তেনেকুৱা বহুত ভাল ভাল আছে। আৰু ধৰ আজিকালি মানুহে কি কৰে ব্যৱসায় বোৰ যে
উম উম।
আজিকালি কি কৰে তোৰ উম মানে ফেচবুক কতে হক বা তোৰ কিবা ইনষ্ট্ৰগ্ৰামতে হক নুত তুন এটা পেজ খুলি লয় আৰু তেনেকুৱা ব্যয়ৱসায় তাৰপিছত তাতেই নিজৰ বস্তু বোৰ মানে প্ৰদৰ্শন কৰে আৰু।
অ‍ঁ সেইটো ভাল মানে কেফে এখন খুলিলে অঁ উম উম কেফে এখন খুলিলে কেফেখনৰ যে এডভাৰ্টাইজ এইবিলাক ইনষ্টাগ্ৰামতে কৰি দিব পাৰে আৰু এডচবোৰ দি দিব পাৰে। তেতিয়া কেফে খনৰো এটা মানে লাভ হ'ল আৰু। উম আৰু যো আজিকালি এনেকুৱা অঁ পাৰে পাৰে সেইটোতো ভালে আৰু কেফে খনৰ কাৰনে ভালে আৰু সেইটো বস্তু কেফে খনত মাত মানুহো বাঢ়িলে সিহঁতৰ লাভ হ'ল সেনেকুৱা।
লাভ হ'ল।
উম আৰুতো আজিকালি এইবোৰ যে নিজতে মানে ব্যৱসায় যে ঘৰৰ ব্যৱসায়বোৰ এইবোৰ- কুকিঙৰ স্কিলবোৰে মানে সেনেক
অঁ অঁ অঁ সেনেকে বহুত মানুহে সেনেকে দেখাই দেখাই পিনে তাতে বহুত মানুহে তেনেকেই অঁ পইচা অৰ্জন কৰি আছে।
কৰি আছে আৰু এই যে- ভিডিঅ' কিছুমান বনাই মানে নিজৰে কিবা কিবি ভিডিঅ' বনাই কি কৰে দিনটোত কি নকৰে ট্ৰেভেল কৰা ভিডিঅ' এইবোৰ বনাই বনাই যে
অঁ ঘৰত ধৰ অঁ ঘৰত ধৰ এনে আছে ধৰ আমিয়ে এনে আছো কি কি কৰিলো বা কিবা নতুন বস্তুৱে কৰিলো বা খোৱা বস্তু বনালো বা নিজৰ কিছুমান লুকাই থকা প্ৰত প্ৰতিভা কিছুমান থাকে নহয় যে মই বোলে কিবা এইটো আজিকালি নতুনকে মানুহে সেই কুৰ্চি বনাই এই ক্ৰট চেটিং বুলি যে কয় সেইটো বনাই আজি কালি নহলে বেলেগ বেলেগ আৰু হেৰি আছে নহয় সেইবোৰে দেখ খাই বনাই বনাই পিনে।
উম উম উম।
ত' তেনেকেই মানুহবোৰে
অ তেনেকেতো সেই বহুত মানুহেই কিমান কি- কৰিলে আজিকালিটো এতিয়া খৰচৰ বনালে একেবাৰে। সেই ভিডিঅ চিডিঅও বনাই কিনে বনালে ন।
অঁ বহুত তেনেকুৱা উদাহৰণ আছে যেনেকে দেৱলতাই।
উম উম। অঁ কলপ কৰি কৰি এনেক কে এনেকে প্ৰমচন কৰি কৰি এনেকে বনালে আৰু ঘ উম। উম উম উম এ ডিম্পুহটোহতোটো সেনেকে বনালে ঘৰ চৰ এতিয়া। উম।
কিন্তু আকৌ, হা?
সেইটোৱেই আৰু মানে এই দ্ৰুত যোগাযোগটো ভাল আকৌ।
অ 'ভাল কিন্তু আকৌ। এই চ'চিয়েল মিডিয়াৰ কাৰণে আকৌ কি হৈ গৈছে মানে ধৰ। এতিয়া মই তোক লাগ বুলিকে কলো কৰিব পাৰো বা খবৰো ল'ব পাৰো। কিন্তু। কি হৈছে যিমান যি নহ'লেও আগৰ যোনটো মানুহৰ সেই। মৰমবোৰ আছিলে। বা সেই চিঠি লিখি পিনে খবৰ লোৱা, বা সময় পালে গৈ। পিনে খবৰ লোৱা, সেইবোৰ মানে ইটোৰ কাৰণে কমি গৈছে দিনক দিনে।
সেইটোৱে মানুহবোৰ ইমান ব্যস্ত হৈছে সেইটো কাৰণটো কমি গৈছে আৰু।
উম।
চ'চিয়েল মিডিয়াই কিন্তু এটা সেই বেয়া কাম কিন্তু কৰিছে যে। সময়ৰ অপচয়টো বহুত কৰিছে।
বহুত কৰিছে।
কিমান মানুহে কামবোৰ ৰখিয়ে গৈ আছে।
ৰখি গৈছে, মানুহ আজিকালি এনে আজৰি সময়ত ধৰ। কিবা আগতে কিছুমান ভাল কাম কৰিছিলে প্ৰডাক্টিভ কাম কৰিছিলে। আজিকালি মানুহে কি। কৰে এই ইনষ্টাগ্ৰাম টো খুলিবহে লাগে ৰিল টো চাই চাই পিনে কেতিয়া। ঘটা দুই ঘণ্টা পাৰ হৈ যায় গমেই নাপায় মানুহে।
সেইটোয়ে কিন্তু তাৰ পৰা অ'। অ' কিন্তু মানুহে গম নাপায় কি সেই তাৰে পৰাও যে ইনকাম কৰিব। পাৰি সেইটোতো অঁ সেইটো কৰিলে বেছি লাভ আকৌ।
বেছি লাভ।
অ' সেইটো নকৰি ৰিলহে চাব কিবা কৰিব সেনেকুৱা আৰু।
সেইটো মানুহে নিজে বুজি পাব লাগিব আৰু। সেনেকে ভাল খিনি ওলাও তাৰ পৰা।
উম উম, সেইটোৱে আৰু ভুৱা খবৰটো কবই নালাগে। পইচা দিম বুলি কৈ কিনে বেংকৰ একাউণ্ট খোজে কিবা।
অ' এই মিছাকৈ এছ এম এছ পঠিয়াই অ' টি পি খোজে তাৰপিছত।
তেনেকেতটো কিমানৰ লোকচান হৈ গৈছে, পইচাবোৰ নাইকিয়া হৈ গৈছে বেংকত। পৰা, সেইটোৱেই উম হৈছে। আৰু যে আজিকালি এনেকুৱা এই ফেক একাউণ্টবোৰ যে খোলে। খোৱা অকণ বোৰবোৰ মানে নিজৰ একাউণ্ট নোখোলি বেলেগৰ এটা প্ৰফাইল লগাই দিব কিবা কৰি দিব সেনেকে আমাক চাই থাকে ক'ত। কি কৰো ক'ত।
অ' সনেকে আকৌ কিছুমানক তেনেকে। বেয়া শব্দ কয়, তাৰ পিছত বা ধমকি দিয়ে তেনেকে ফেক একাউন্ট খুলি পিনে।
সেনেকে আৰু। আৰু ক'ৰবাত গ'লে মানে বস্তুতটো কি ভিডিঅ'টো মানে ডাইৰেক্ট দি দিয়ে সিহঁতে গম। পাই যে তেতিয়া আমি ক'ত আছো ক'ত নাই এইবোৰ।
অঁ অঁ।
অঁ তেতিয়া সেনেকৈ পিছাওতো কৰিব পাৰে।
অঁ আৰু কি এটা সুবিধা আছে যে ইয়াতে ছচিয়েল মিডিয়াটোৰ কাৰণে ঠৈট কৰবাত কিবা এটা বেয়া কাম হ'লে বা কিবা হ'ল ত' মানুহে ডাইৰেক্ট সেইটো লাইভ ভিডিঅ' কৰি পিনে ভিডিঅ' ৰেকৰ্ড কৰি পিনে ডাইৰেক্ট তাতে সামাজিক মাধ্যমত যিকোনে সামাজিক মাধ্যম নহওক কিয় তাতে দি দিব পাৰে আৰু তাত এতিয়া মানুহে পতককে গম পাই যায় ক'ত কি হৈ আছে মানে
উমঁ উমঁ সেইটো
চবেই মানে গম পাই যায় আৰু পুলিচে হওক বা অঁ বহুতেই সেইটোয়ে কাম কৰে জনাব কাৰণে পেগ কৰি দিলেই সবকে চবেই গম পাই যায়
অঁ সেইটোৱে এ মানে এই আৰু এই ছবিবোৰ বা ভিডিঅ'বোৰ এইবিলাক মানে চাবৰ কাৰণে ভাল আকৌ কিছুমান মোৰ মনোৰঞ্জনৰ কাৰণে এইবোৰ ভাল কিছুমান উমঁ! কিন্তু এই গুপ পোপনীয় তথ্যবোৰহে যেনেকৈ ভাইৰেল হয় আৰু আজিকালি
অঁ!
সেইটো বেয়া
চব বস্তুৰে ভাল বেয়া থাকেই দেচোন কিন্তু মানুহে সেইটো নিজে বুজি পাব লাগিব
উমঁ উমঁ! সেইটোৱে বুজি চুজি নাপায় যি তি কৰি থাকে
সেইটোৱেতো আৰু কিছুমান থাকেই কিছুমান মানুহ এনেকুৱা মানে কিছুমান লোক আছে যিয়ে মানে সেই বেয়া বস্তুবোৰ কেনেকে খুচৰি খুচৰি পিনে ওলাও কিছুমান মানুহে এনেকুৱা যে বেয়া কিছু কিবা ফেক বস্তু ওলাও বা কিবা বেয়া বস্তু ওলাও তাৰ পিছত মানুহে সেইটো বস্তু চাওক বা ভিউজ পাওক তেনেকেই মানে কিছুমান মানুহে এনেকে ভিউজ পাই পিনে হেৰি কৰে উল্টা চিধা বস্তুবোৰ ওলাই পিনে
সেইটোৱে দে দে হ'ব দে
অঁ দে দে
উমঁ উমঁ!